হেল্লৌ'
হেল্লৌ' হেল্লৌ'
কি কৰি আছা?
এঁ বাহিৰত বহি আছো ৰ'বা, তুমি?
এ আছো ৰবা ৰাস্তাতে।
অ ইতিয়া ৰাস্তাত আছে যে।
ভিতৰত গৰম কাৰণে।
উম টো হয় বাৰু ভিতৰত গৰম। আজি ৰ'দ নিদিলেও মানে গৰমটো আছেই।
ভাত খালা।
নাই ৰবা। শুইয়ে আছিলোঁ ৰ'বা তুমি ফোন কৰা কাৰণে বাহিৰলৈ ওলাই আহিলো।
অ মো ঠিকে আছে।
উম ঘৰৰ ভিতৰত মানে এনেকে নেট নাপায়।
উম। আমাৰ ভিতৰতো সেনেকাে নেট নাপায় অলপ মানে ৰাস্তা কাষৰলৈকে আহিব লগা হৈ যায়।
উম সেইকাৰণে মোৰ মানে ৰাস্তা ম ৰাস্তাত থকা নাই আমি সাতৰ ওপৰত আহিছো।
মই ৰাস্তা কাৰানে বোই দিয়া নাই ম গেটৰ ভিতৰতে আছিলো ত আমাৰ। ৰাস্তাটো গেট হয় এক লাগে ন।
উম হুম তোমালোকৰ ভাত হ'ল।
সেই কাৰণে আৰু।
আমাৰ না হোৱা নাই আৰু মায়। কিবা বনাই আছে নাই নাই মায় কিবা বনাই আছে আৰু।
অ
হম।
আমাৰ বোলো অলপ আগত বনাব গৈছেহে মায়।
আমাৰ সময় মানু কৰে আমাৰ ঘৰত কাম কৰি আছে নহ ত। কাম কৰি থাকিলে একেইদিনমান কষ্ট হৈছে ৰাতিপুৱা সোনকালে উঠিব লাগিব যে। মানে আমি নালাগে দেউতা আৰু মায়ে যে সোনকালে উঠিব লাগে যে।
তোমালোকৰ যে মানুহ মানুহ আছিল যে গল নেকি।
অ অ আমাৰ মানুহখিনি গল যাব দুদিন মানেই হ'ল ৰবা।
টোমো তলত কি আছা তেনেহ'লে।
আমাৰ মানে ওপৰত মানে আমাৰ ঘৰটো বনাই আছে ন সেইকাৰণে মানে টাউনত থাকিব লগা হৈছে
অ কিবা লগাই আছিলে তাতে নেকি নে কিবা। হে উম প্লাছতাৰ
অ প্লাষ্টাৰ কৰি আছে এটা ৰুমৰ ওপৰৰ চিলিংখন হল ৰবা।
অ ঠিকে আছে বাৰু ধুন দেখি
উম উম তাকে ফিনিচিং টো ভাল হয় থাকে আৰু প্লাষ্টাৰ চাষ্টাৰ কৰাৰ পিছত ঘৰটো।
অ সেইটো হয় এনে তি। না থাকিলে মানে অকল। কোনবাত থাকিলে মানে ইমান ভাল নেদখি কিন্তু সেইকাৰণে জিগিলে ভাল খিলটো।
উম নহয় এনেও ভাল তাতে তুমি ডেক'ৰেশ্যন কৰিব জানা ভালকে।
অ আমাৰ আৰু কি দেবৰ চা বস্তু নাছে পাৰা নাজে ন।
উম মই আনিব লাগিব ৰ'বা অনলাইন।
তাকেতো বেছি গৰম
নাই কটো ওলিয়া যোৱাই নাই ৰবা। ফাৰ্ষ্টতে ভাবিলো যাম ফাৰ্ষ্টতে ইমান গৰম নিলে। এতিয়া আকৌ উম উম।